হেল্লৌ'
হেল্লৌ' অ ক
শুনিছ ব্যস্ত আছ নেকি
নাই নাই কচোন
নহয় মানে তোৰ বিদ্যালয়ৰ কথা ক'ব পাৰিবি নেকি তই কি কি কৰিছিলি কেনেকুৱা আছিল
উম মানে মোৰ আবশিস বিদ্যালয় কথা
উম উম
উম নিশচয় কম দে আ প্ৰথমতেতো মই মোৰ আৱাসিক বিদ্য়ালয় কাৰণে মই ইলেভেন আৰু টুৱেলভত পঢ়িছো অকল
পাত পৰিছো অকল উম
মানে মই পৰীক্ষা এটা দিছিলো তাতে মই উত্তীৰ্ণ হলো তাৰ পিছত মই গ'লো ইলেভেনত আৱাসিক বিদ্যয়ালয় প্ৰথমতে মই ভাবিছিলো আৱাসিক বিদ্যয়ালয়ত মই কেনেকে থাকিম যে বিনা মোবাইল ফোন মা দেউতা বাহিৰে দাদা মানে ঘৰখন এ কেনেকে থাকিম আৰু দেচোন
উম হ
প্ৰথম দিনা মই গ'লো যোৱাৰ পিছত মই বহুত কান্দিছিলো এনেকে এনেকে হোষ্টেল তাতে
ন্কাৰ
হষ্টেলত
মানে তোৰ ঘৰত থাকি থাকি আৰু কেনেকৈনো থাকিবি ইমান বছৰ ঘৰত থাকি
উম অ তাৰ পিছত এনেকে প্ৰথম দিিননাাতটো এনেকে গ'ল তাৰপিছত তাৰে অলপ ৰল ৰেগুলশনবোৰ
সেইবোৰ মানি চলিব লাগে তাৰ পৰাা গলো মোৰ ওচৰত বহুত তো মোৰ বন্ধু বান্ধৱীসকল আহিছিল
ক লাগিছিল।
প্ৰথম দিনা মোৰ তাৰে নিয়ম বোৰ মই একো জানা নাছিলোঁ, এনেকুৱা এটা বেল মাৰে আমাৰ আনকি উম, বেল মাৰিলে আমাৰ
বেল মাৰিলে আমাৰ দৌৰ মাৰিব লগা হয়।
তাৰপিছত প্ৰথম দিনটোতো হা?
কি কি, ক ক ক, কি কৈ আছিলি।
প্ৰথম দিন
প্ৰথম দিনটো মোৰ এনেকুৱাই
আহিলোঁ, মই ঘৰে যাম।
যিহেতু মই ঘৰে যাম।
এনেকুৱা আৰু, তাৰ পিছদিনাখন যেতিয়া ৰাতিু পুৱা হ'ল, ৰাতিপুৱা আমাৰ
ৰাতিপুৱা আমাৰ পাঁচটা
তাতে আমাক অ' আমাৰ এজন
তাতে আমাক অ' আমাৰ এজন মাহী বুলি কওঁ আমি, উম, উম।
মায়ে আমাক চোৱা চিতা কৰিছিল, উঠাই দিছিল।
উঠাই দিছিল।
তাৰপিছত আমি মৰ্ণিং পিটিত গৈছিলোঁ। উম, হোষ্টেলত থাকে। আমাৰ হোষ্টেলখন
থ
মৰ্ণিং কেইটাত উঠ মানে হছ টেল আৰু কি, মইতো প্ৰথমবাৰ গৈছোঁ। বা প্ৰথম কেইদিনতো মোৰ উঠিবলে বহুত ছে। আমি বহুত উৎপাতো কৰিছিলোঁ লাহে লাহে আৰু। তাৰপিছত অ' পাঁচটাত উঠাই দিছিল, আমাৰ মৰ্ণিং পিটি আছিল।
পাঁচটাত উঠাই দিছিল, আমাৰ মৰ্নিং পিটি আছিল। উম, উম।
তাৰপিছত লগ কৰ কেইজনীৰ লগত মই গ'লোঁ মৰ্ণিং পিটিলে, পাঁচটা বজাতে। আমাক দৌৰিব দিয়ে।
দৌৰিব দিয়ে। উম।
তাৰপা মোৰ লগৰ কেইজ নী মানে ইহঁত আগৰ পৰা পঢ়া ন'।
অ', অ'।
সিহঁতে মানে আ, ইহঁতে উম, মেমে যেতিয়া দৌৰিবলে লগাই, এক ৰাউণ্ড মাৰিব
উম।
ইহঁতে কি
ইহঁতে কি কৰে পলাই দিয়ে তাৰ পৰা।
তাৰপিছত মোক অ' তাৰপিছত মই লাহে লাহে ময়ো কি কৰিলোঁ, ময়ো পলাব ধৰিলোঁ ইহঁতৰ লগতে।
সেইবোৰ মূহুৰ্ত মুহুৰটো চাগে এতিয়া বহুত মনত পৰে।
অ বহুতে মানে, সেইটো সময়ত এনেকুৱা লাগে যে কিয়, পঢ়ি আছো এনেকুৱা। কিন্তু এতিয়া মানে এনেকুৱা লাগে যে, ক নবুদৈলৈকে গৈছোঁ। যাওঁ!
তাৰপা উম, তাৰ পিছত আকৌ আমি যেতিয়া পলাই আহো মৰ্ণিং বিটিত, বিটিৰ পৰা। তাৰ পিছত আকৌ, আমি শুই থাকো।
আকৌ আমি, শুই থাকোঁ।
তাৰপা ক্লাছ আমাৰ চাৰে সাতটাৰ পৰা হয়।
উম।
আমি সাতটা পোন্ধৰত গৈছিলো।
উম উম।
মানে ওচৰতে ক্লাছ দেচোন।
অ অ।
তাৰপা সাত, সাতটা পোন্ধৰত যাওঁ। তাৰপিছত আমাৰ আহ, এচেম্বলি হৈছিল, ৰাতিপুৱা ভাগৰ উম প্ৰাৰ্থনা হৈছিল।
প্ৰাৰ্থনা হৈছিল, উম।
প্ৰাৰ্থনাত, আমাৰ বহুত কেইটা বিভিন্ন ধৰণৰ, উম বক্তব্য দিয়ে কিছুমানে। কিছুমানে আকৌ কবিতা আবৃত্তি কৰে।
কৰে অ অ।
তেনেকুৱাই আৰু ব
এনেই তহঁতৰ বিদ্যালয়ৰ পোচাক কেনেকুৱা আছিল পোচাক?
পোচাকটো আমাৰ বহুত অতিক অতিকৈ প্ৰিয় আছিল। অ পোচাকযোৰ মানে, কুৰ্তা আছিল।
উ উ উয আমি
উম উম, চাৰি দিন
চাৰিদিন কে গৈছিলোঁ। অঁ,
আৰু এজো
আৰু এটা আছিল সেইটো আমি বগা সাজ যোৰ হেইজুৰ আমি দুদিন পিধিছিলোঁ। অ অ। আমাৰ এনে হাফ টি চাৰ্টো আছিল, হাফ টি চাৰ্ট চাৰিটা আছিল। সেউজীয়া, নীলা, ৰঙা আৰু হালধীয়া। মই সেউজীয়া সেউজীয়া ৰঙৰটো উম উম।
উম
বাকী তহঁতৰ শ্ৰেণী কোথাবোৰ কেনেকুৱা আছিল?
শ্ৰেণী,
শ্ৰেণী কোঠাতো আমাৰ ডিজিটেল আছিল।
অ আমাৰ ডিজিটেল বোৰ্ড, যোনখন বোৰ্ড লিখে। মাষ্টৰে, সেইখন আমাৰ ডিজিটেল আছিল। বেঞ্চবোৰো বহুত ধুনীয়া। ক্লাছটো বহুত অতিকৈ চাফা, চাফ চিকুণ আৰু।
আৰু শিক্ষক শিক্ষয়িত্ৰীসকল কেনেকুৱা আছিল?
শিক্ষক শিক্ষয়িত্ৰীবোৰ বহুতে মৰমীয়াল আছিল মানে অ কয় ন শিক্ষাগুৰু আমাৰ নিজৰ মা দেউতাৰ নিচিনা হৈ যায় মানে পেৰেন্টচ মা দেউতাৰ বাহিৰে কোনোবা যদি বেলেগ শি উম আৰু পেৰেন্টছ আছে এইটো আমাৰ শিক্ষা শিক্ষক শিক্ষয়িত্ৰী আৰু
কেআই
আহাপ শিক্ষক শিক্ষয়িত্ৰী বোৰে আমাক বহুত মৰম কৰিছিল ধৰ কাৰণ আমাৰ তাত চবৰে কাৰণ বহুত সৰু সৰু পৰা আহে ন ছিক্সৰ পৰা তাত থাকে
উম উম
ত' মা দেউতাৰ নিচিনাকে শিক্ষক শিক্ষয়ি- -ত্ৰী বোৰে আমাক বহুত মৰম কৰিছিল কিবা বুজি
কিবা বুজি নোপোৱাত আমাক বহুত সহায় কৰিছিল
হেনোকা
আৰু তোৰ এটা লাইব্ৰেৰীও আছিল অ অ
লাইব্ৰেৰী খনত আমি পঢ়িব যাওঁ অ পুথিভঁৰাল খনত আমি পঢ়িব যাওঁ
পঢ়িব যাওঁ কিতাপ আছে বহুত বিভিন্ন ধৰণৰ ওম ওম
উম
তোমাৰ প্ৰিয় বিষয় কোনটো আছিল
মোৰ প্ৰিয় বিষয় ক'ব গ'লেতো অ সকলো বিষয় এটাত প্ৰিয়ই হৈ পৰে দেচোন যদি আমি ভালকে পঢ়িব পাৰো সেইটো
সেইটো মানে
অ সমাজ বিজ্ঞ
সমাজ বিজ্ঞান টো অলপ ভাল লাগিছিল উম উম
উম
অঁ ঠিকেই বাকী টোৱেৰ
অ আৰু আমাৰ আমাৰ বিৰতি মানে অ আমাৰ অ চাৰে সাতটা পৰা নটালৈ দুটা ক্লাছ হৈ গৈছিল
উম উম
তাৰ পিছত দুটা ক্লাছৰ পিছত আমাৰ ৰাতিপুৱা ভাগৰ আহাৰ দিছিল
উম উম অ নটা বজাৰ পৰা চাৰে নটালৈ আমাৰ ব্ৰেকফাষ্ট টাইম টাইম আছিল উম হোম
আমি আকৌ আমি ভাত খাবলৈ আমি মেচলে গৈছিলো তাৰ পিছত আকৌ চাৰে নটাৰ পৰা আমাৰ ক্লাছ আৰম্ভ হয়। হয় আ ষ্টাফ পা চাৰে এঘাৰটাত লকে হয় চাৰে এঘাৰটাৰ পৰা এঘাৰটা পঞ্চাশ পঞ্চল্লিশৰলৈকে এটা পোন্ধৰ মিনিটৰ বিৰতি দিছিল আৰু
তো মেছৰ খানাবোৰ কেনেকোৱা আছিল
বহুত ধুনীয়া আছিল আমাৰ মেছৰ খানাবোৰ
খানাবোৰ উম উম কিবা মানে অনুষ্ঠান পাতিলে আমাক সেইদিনাখন স্পেচিয়েল দি উম উম
উম
বাকীটো আৰু তাৰপৰা ডেৰটা বজাততো আমাৰ ক্লাছ খটমেই হৈ যায় উম উম তাৰপা আকৌ আমি লাঞ্চ কৰিব যাওঁ মেছলে উম উম
তাৰপিছত আকৌ লাঞ্চ কৰি আহি আমি অলপ সময় সেইটো সময় অলপ হোষ্টেলতে অলপ ধেমালি কৰোঁ তাৰপিছত শুৱাবোৰে শুই যায়
শুই যায়
কাৰণ আমাৰ আকৌ অ টিউচনৰ নিচিনা এটা ক্লাছ আছিল
ক্লাছ আছিল উম
অ আঢ়ৈটা বজাৰ পৰা চাৰে তিনটালৈ আকৌ এক ঘন্টা এটা ক্লাছ আছিল তাৰপা চাৰে তিনটাত সেইটো ক্লাছ খতম হোৱাৰ পিছত আমাৰ আকৌ অ চাৰিটা বজাত আমাৰ চাৰিটা বজাৰ পৰা আমাৰ খেল ধেমালিৰ সেইকন সময় দিছিলে
সময় দি
আৰু
বাকী তোৰ বন্ধু বান্ধৱীসকল কেনেকোৱা আছিল বন্ধু বান্ধৱীসকল কেনেকুৱা আছিল
বন্ধু বান্ধৱীসকল অত
বন্ধু বান্ধৱীসকল অতি মৰমীয়াল আছিল উম যত্ন লৈছিল তুই তোৰ বেমাৰ হলে অ যত্ন লৈছিল। উম
খোৱা বোৱা বোৰ আনি দিছিল বেমাৰ হলে আৰু যেতিয়া ইটো সিটোৰ দৰকাৰ প্ৰয়োজন হৈছিল সব আহি পেলাই মানে হাজিৰ হৈ গৈছিল আৰু কেতিয়াও না কোৱা নাছিলে এইটো সিটোক উম
বাকী বিদ্যালয়খনত কোনো বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল নেকি
অ বিদ্যালয়খনত ধৰ এতিয়া আহ শিক্ষক দিৱস
শিক্ষক দিৱস পাতিলে
তাৰপিছত শিশু দিৱস পাতে
পাতে গণতান্ত্ৰিক দিৱস
বিভিন্ন ধৰণৰ উৎসৱ পাতে আনকি আমি হলীও খেলো
তাৰপা একত্ৰিশ ডিচেম্বৰ দিনা আমি ৰাতি গান বজাই আমাক নাচিব দিয়ে কেক কাটিব দিয়ে তাৰ পৰা এক জানুৱাৰীৰ দিনা আমি তাত ডাঙৰ বহুত ডাঙৰ ফিল এখন আছে তাতে আমি বহি চবে খানা। খাওঁ পিকনিকৰ নিচিনা।
ওম-ওম
উম
ভালেই বহুত ভাল লাগে ন তুম তো এতিয়া মনত। কৰিলে কেনেকোৱা লাগে সেইবোৰ মুহৰ্ত।
মানে আহাৰ সময়ত মই বহু তে কান্দিছো মানে আহ আহ আহ, মোৰ এতিয়া মানে মনত পৰিলে মোৰ মানে আহ আহ আহ আ ও। বহুত মানে মানে কানি দিও নিচিনা লাগে মানে বহুত মানে ইমচনেল হৈ যাও সি সি সি।
উম উম উ উ।
তাক। আ মানে এনেকুৱা লাগে যে তাতে ভাল আছিলো বাহিৰত ভাল নালাগে বাহিৰত পৃথিৱীখন আহ আহ আহ। মানে তাৰ আমাৰ এটা ভিতৰত বেলেগে পৃথিৱী এখন। বাহিৰত ওলাই অহাৰ লগে লগে লাগে যে তাতে ভাল আছিলো ই আহ্ মইতো যদি মোৰ